মৰিয়ণী
হয়, নমস্কাৰ।
হয় আপোনাৰ সময় আছে নেকি বাৰু, অলপ এটা বিষয়ত কথা পাতিবৰ কাৰণে।
হয়, হয়, হয়, অ,
হয়।
আৰ, আমি আমা, স্বাস্থ্য আৰু
অঁ হয় হয়
অ হয় সুস্থ শৰীৰ আৰু সুস্থ মন অবিহনে আমাৰ জীৱনতটো জীয়াই থকাত ত সহজ নহয় হয় নে আমাৰ জীৱনত সুস্থ শৰীৰ ৰে আমাৰ ধন বুলি ক'ব পাৰি আমাৰ শৰীৰ যেতিয়া আমাৰ সুস্থ থাকিব তেতিয়াহে আমাৰ মন প্ৰাণ সকলো সুস্থ থাকিব বা আমি যি ধৰণৰ কাম কাজ কৰো সেইবোৰ কৰি পেলাইও আমাৰ ভাল লাগিব বা আমাৰ শৰীৰৰে যদি ভালে নাথাকে তেতিয়াহ'লে আমি যিকোনো কাম কৰাৰ ক্ষেত্ৰতো অশান্তি লাভ কৰো নহয় ন
হয় নিশ্চয়
অ স্বাস্থ্য ভালে ৰাখিবলে আমি কি কি কৰিব লাগে আপুনি অকমান কব নেকি
অঁ হয় নিশ্চয় অঁ আমাৰ শৰীৰ বা স্বাস্থ্যটো আমি ভালকৈ ৰাখিবৰ কাৰণে আমি আহ পৰিশ্ৰম কৰাটো দৰকাৰ পৰিশ্ৰম মানে শৰীৰৰ পৰিশ্ৰম যেনেকৈ ব্যায়াম বা আমি যোনটো ধ্যান কৰোঁ যোগ কৰোঁ বা যোগ কৰিব লাগে যোনটোত মানে আমাৰ উষাৰ আমি এইবিলাক পৰিশ্ৰম বা এক্সাৰচাইজ কৰা হয় উষাহ নিশাহৰ মানে ব্ৰিডিং এক্সাৰচাইজ আৰু মই ইংৰাজী ক'ব গ'লে ত' এইবিলাক কৰিলে মানে আমাৰ শৰীৰটো ভাল থাকে বা আমাৰ মাইণ্ডবিলাক বা আমাৰ হয় আমাৰ ব্ৰেইনবিলাকো ভালকৈ থাকে আমি চিন্তা চৰ্চা ভালকৈ কৰিব পাৰোঁ ত' সেইটোৱে আৰু শৰীৰ চৰ্চা বুলি ক'লে আততো গমেই পায় কি কি শৰীৰ চৰ্চা কৰিব পাৰি যেনেকৈ আমি কিবা এটা খেলা যেনেকৈ ফুটবলেই হওক বা ক্ৰিকেটেই হওক এইবিলাক খেলা খেলিব পাৰোঁ তাৰোপৰি বেডমিন্ট নতুন খেলা সেইবিলাক মানে পৰিশ্ৰম কৰিব লগা খেলা আছে আৰু যেনেকৈ আমাৰ যোনটো আছে আমাৰ ভলীবল খেলা এইবিলাক মানে খেলিও আমাৰ শৰীৰটো আমি পৰিশ্ৰম কৰিব পাৰোঁ আৰু তাৰ উপৰিও আমাৰ যেনে আমি আমি খোজকাঢ়া বা আমি দৌৰা এইবিলাক কৰিও আমি শৰীৰ চৰ্চা কৰিব পাৰোঁ ত' ইয়াৰ উপৰিও আমি মানে শৰীৰ আমি যদি স্বাস্থ্যটো মানে ভালকৈ ৰাখিবৰ কাৰণে আমি আহ ভাল পৰিমামানে ভালে পৰিমাণে আমি টোপনি মৰাটো দৰকাৰ হয় আমাৰ জীৱনত ত' আপুনি ভালকৈ যদি টোপনি মাৰে বা টোপনি বা শু শুই তেতিয়াহে আপোনাৰ মানে আপুনি কাম কৰা বা পিছদিনাখনে আপুনি যেনেকৈ কাম কৰিব এইবিলাক মান ভাল কাম কৰিব পৰা হয় ত' আমাৰ চিকিৎ্ষক বিন্ সকলৰ মতেতো আমি প্ৰায় মানে আঠ ঘণ্টা সাতৰ পৰা আঠ ঘণ্টালৈকে আমি শুব লাগে ৰাতি টোপনি মাৰিব লাগে হয় ত' সেইটোৱে আৰু ক'ব গ'লে আমাৰ শৰীৰটো ভাল ৰাখিবৰ কাৰণে আমি যেনেকৈ ধ্যান কৰা
হয়
যোনটো ইংৰাজীত মেডিটেশ্যন বুলি কয় হয় সেইবিলাকক কৰিব লাগে আৰু মানে যয়োগ কৰাটো বহুত দৰকাৰ আৰু আজিকালি ত' সেইবিলাকে আছে আৰু ভাল ফল মূল খোৱা ভাল খানা খোৱা প্ৰ'টিনযুক্ত খানা বা আমাৰ অ ফাইবাৰযুক্ত খানা এইবিলাক খোৱাটো আমাৰ শৰীৰৰ কাৰণে খুব ভাল আৰু তাৰোউপৰিও আছে আমাৰ আ গাখ খীৰ খাওঁ বা যিকোনো আৰু মাংস, মাছ-মাংস খোৱা আৰু তাৰোউপৰিও আ আমি মানে অধিক মানে পৰ্যাপ্ত পৰিমাণৰ আমি পানী সেৱন কৰাটো আমাৰ শৰীৰৰ কাৰণে খুব ভাল। ত' সেই নিচিনাকে আমি শৰীৰটো আ ভালকৈ ৰাখিব পাৰোঁ আৰু যোনটো কি আমি এটা কথাষাৰ আছে যেনেকৈ ইংৰাজীত কয় ন'? হেল্ড হেল্ড ইচ টো ৱেল বুলি। ত ' সেই নিচিনাকে মানে আমাৰ শৰীৰটোৱে আমাৰ সম্পদ হয়। ত' সেইকাৰণে আমি সম্পদটো, আমাৰ সম্পদটো ভালকৈ ৰাখিব লাগিব। আ সেইটোৱে আৰু তাৰ উপৰিও যদি আমি শৰীৰ চৰ্চাটো ক'ব পাৰোঁ, তো কবলে মানে আমি,,, ভাল, মানে ভিটামিনযুক্ত খাদ্য গ্ৰহণ। বা শাক-পাচলি খোৱা, তাৰ উপৰিও আমি বিভি,,, বিভিন্ন লগৰবিলাকৰ লগত বা বন্ধু-বান্ধৱীৰ লগত আমি ওলাই যায় অলপ মানে কিবা এটা বিষয়ক লৈ আমি কথা পাত এটা এইবিলাক মানে এইবিলাকটো মানে শৰীৰটো ভাল থাকে আৰু না? তো, সেইটোৱে ক'ব গলে, অ, আপুনি এইবা কিবা এটা কওক তেতিয়া হ'লে।
হয়, আপুনি যিটো ক'লে, আমাৰ টোপনিৰ খুব প্ৰয়োজন। আমাৰ চিকিৎসক সকলেও কৈছে। আমি অ উপযুক্ত টোপ টোপনি লব লাগে। হয়, আমি পৰ্যাপ্ত টোপনি লোৱাটো অতি প্ৰয়োজন আৰু আপুনি যেনেকৈ কলে, প্ৰতিদিনে সাতৰ পৰা আঠ ঘন্টা টোপনি ল'লে শৰীৰৰ সুস্থ থাকে। হয়, এইটো সঁচা কথা কাৰণ শৰীৰৰ আ আমি ভালকৈ টো টোপনি মাৰিলে শৰীৰ আৰু মন দুইটাই সতেজ থাকে।
আৰু লগত তে আমি প্ৰতিদিনে পুষ্টিকৰ আৰু সুষম আহাৰো খাব লাগে। ধৰিলওক আমাৰ শাক-পাচলি, ফল-মূল, দাইল, গাখীৰ, কণী আদিয়ে নিয়মিতভাৱে আমি খাদ্য দ্য খাব লাগে। সেইটো আমি সকলোৱে গম পাওঁ যে বিভিন্ন ধৰণৰ, বিভিন্ন ধৰণৰ ভিটামিন বা প্ৰ'টিন পোৱা যায়। প্ৰচুৰ পৰিমানে প্ৰ'টিন আচলতে আমি কণীত পাওঁ। অঁ, আমি আচলতে কণী খাব লাগে। যদি আমি
হয়, হয়।
এইটো আ--ঠিকেই আছে বা আপোনাৰ যদি আ বিশেষ আপুনি কণী প্ৰতিদিনে আপুনি কণী তিনি, দু দুই দি আ একো অসুবিধা নাই আৰু
অসুবিধা নাই।
আমাৰ নিৰামিষ ভোজী তেখেতসকলেও প্ৰচুৰ পৰিমানে আঁ মাচৰুম খাব পাৰে যিটো আমি কাঠফুল বুলি কওঁ। আমি মা মাচৰুম খাব পাৰো বা আমি আ টফু খাব পাৰো বা আমি পনীৰ খাব পাৰো অ তাৰ লগতে প্ৰ'টিন আৰু আমি দাইলতো পাওঁ। আমি বিভিন্ন ধৰণৰ দাইল খাব পাৰো ধৰিলওক আমাৰ আঁ মচুৰ দালি, মুগ দালি, বুট দালি বা মাহ, দালি, মাটি দালি তেনেকে আমি বহুত ধৰণৰ দাইলে খাব পাৰো, দাইলত আমাৰ প্ৰচুৰ পৰিমাণে ভিটামিন থাকে। আৰু তাৰ লগতে আমি ফল-মূল খাব পাৰোঁ বা, ধৰি লওক আমাৰ মধুৰিআম, মধুৰিআমত ত' আমাৰ ভিটামিন ডি পোৱা যায়। আমি যিহেতু আজিকালি সকলোৱে ব্যস্ত থাকোঁ, বা আমি আহ আচলতে এতিয়াৰ মানুহবোৰ ৰাতিপুৱাৰ সূৰ্য্যত টো আচলতে গাত পৰিবলৈ নিদিয়ে, আৰু যি টো আমাৰ আঠতা বজাৰ আগত যিখিনি সূৰ্য আমাৰ শৰীৰত পৰে, সেইটো আমাক অ', ভিটামিন দি দিয়ে। সেইকাৰণে আমি ভিটামিন ডি পূৰণ কৰিব কাৰণে আমি মধুৰিআম খাব পাৰোঁ। বা আমি আহ প্ৰতিদিনে যদি আমি দুপৰীয়াৰ আহাৰত যদি আমি আহ নেমু টেঙা গ্ৰহণ কৰিব পাৰোঁ। নেমু টেঙাটো প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যিটো আমাৰ ছালৰ কাৰণে ভাল, তাৰ লগত লগতে আমি যিটো আমাৰ শৰীৰত যি পানীখিনি, পানীত প্ৰয়োগ পূৰণ কৰে, আৰু তাৰ লগতে
হয়।
এ, আমি অ' বিভিন্ন ধৰণৰ শাক-পাচলি চলি আছোঁ আৰু আমি আহ, বিলাহী খাব পাৰোঁ। বিলাহী আচলতে চকুৰ কাৰণে ভাল, হৃদয়ৰ কাৰণে ভাল। আৰু শাক-পাচলিৰ কথা কবলৈ গ'লেতো আমাৰ বিভিন্ন ধৰণৰ শাক-পাচলি আছে। অ', যেনেকৈ আমাৰ ব্ৰাহ্মী শাক যিটো আমাৰ মগজুৰ কাৰণে ভাল। আমি সৰু বাচ্ছাবোৰক আমি ব্ৰাহ্মী শাক যদি দৈনন্দিন বা প্ৰায়ে আমি যদি খোৱাত আহ যোগ কৰিব পাৰো, তেতিয়াহ'লে ব্ৰাহ্মীৰ ফলতো আমাৰ মগজুত খুব ভাল বিকাশ পায় বুলি আমি জানিব পাৰোঁ।
হয়।
আৰু তাৰ লগতে আমি এই আ বিশুদ্ধ পানীও আমি যথেষ্ট পৰিমানে খাব লাগে, আৰু আমি যিমান পাৰোঁ পানী খাব লাগে। আচলতে খালী পেট টত আমি ভালকৈ পানী খাব লাগে, আৰু ভাল ভাল পৰিমাণত যদি আমি পানী খাওঁ, আমাৰ বিভিন্ন ধৰণৰ ৰোগ বোৰ পানীৰ লগতে গুচি যায়। আমাৰ শৰীৰত পানীৰ অভাৱ পূৰণ কৰাৰ লগতে, আমাৰ পেট ভালে ৰাখে বা তাৰ লগত তে আমাৰ আহ, বিভিন্ন ধৰণৰ আমাৰ পাথৰবোৰৰ পৰাও আমি ৰক্ষা পাব পাৰো। কিন্তু আচলতে পানী আমি সঠিক নিয়মত খাব লাগে, পানী আমি সদায় খোৱাৰ আগত খাব লাগে। খোৱাৰ পিছত খালে অ' সেইটো আমাক হজম কৰাত আমাক অলপ কষ্ট দিয়ে।
হয়।
আৰু আপুনি যেনেকে ক'লে, নিয়মিত ভাৱে ব্যায়াম কৰা হয়। আমি খোজ কঢ়া বা য়োগা কৰা বা খেল ধেমালি কৰিলে শৰীৰ সুস্থ আৰু শক্তিশালী থাকে, আচলতে আমি খোজ কাঢ়িব লাগে। গে, আহ আপুনি যিকোনো সময়তে যদি অকমান আহ যেতিয়া আপুনি আজৰি হয়, তেতিয়া ৰাতিপুৱা হওক বা গধূলি হওক আপুনি অকনমান খোজ কাঢ়িলে আমাৰ আমাৰ ওজনৰ নিয়ন্ত্ৰণ থাকে তাৰ লগত। আমাৰ শৰীৰত আমাৰ তেজবোৰ চলাচল কৰাত সহায় হয়। বা আমি দৌৰিব পাৰোঁ বা খেল ধেমালি কৰিব পাৰোঁ আৰু এতিয়া নতুন প্ৰজন্মক দেখা যায় যে ইহঁতে প্ৰায়ে খেলিবলৈ নাযায়। বা আমাৰ আহ যিবোৰ খেলপথাৰ আছে তাত বাহিৰত খেলিবলৈ নাযায় যাৰ ফলত। আহ প্ৰচুৰ পৰিমাণৰ ৰ'দ বা বতাহ বা শৰীৰত যিমান খিনি প্ৰয়োজন যি বোৰে আমাৰ ঘাম বোৰ উলিয়াই যাব লাগে সেইবোৰ আচলতে নহয়। আহ আজিকালিটো ল'ৰা ছোৱালীবোৰ মোবাইলতে ব্যস্ত থাকে সেই গতিকে। খেলা ধূলাও কৰিব লাগে আমি। তেতিয়াহে আমাৰ শৰীৰৰ শক্তিশালী হৈ থাকিব। আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথাও আমি পাহৰি যাব নালাগে কাৰণ খোৱাৰ। লগতে হাত ধোৱা প্ৰতিদিনে গা ধোৱা দাঁত পৰিষ্কাৰ কৰা আৰু আমা পৰিষ্কাৰ কাপোৰ পিন্ধাও উচিত নহয় নে আজিকালি আজিকালি বহুতে যিটো আমি জাংক ফুড বুলি কওঁ আমাৰ যিবোৰ ফাষ্ট ফুড। বাহিৰত খোৱা অতি বেছি হৈছে যাৰ ফলত আমাৰ আজিনা মত বহুত বেছি খোৱা কাৰণে ইয়াৰ ফলত আমাৰ বিভিন্ন সা স্বাস্থ্যৰ সমস্যাও দেখা দিয়ে।
হয় হয় মানে আৰু এটা কথা আহ হয় মানে আমাৰ শৰীৰটো আৰু ভাল ৰাখিবৰ কাৰণে বা আমাৰ পেট টো মানে আমাৰ ভালকৈ ৰাখিব আমাৰ পেটৰটো সমান তো কি হয় বেমাৰ আজাৰটো প্ৰথমেতো আমাৰ পেটৰ পৰাই ওলায় আমি খোৱা বস্তু। পেটৰ পৰাই ওলাই আমি কি কৰিব লাগে কি সপ্তাহত এদিন হ'লেও আমি ব্ৰত ৰখাটো ভাল মানে। যেনেকৈ কণ্টিনিউ আপুনি ষোল্ল ঘণ্টাৰ ব্ৰত ৰখাটো খুবেই ভাল আৰু আমাৰ। পেটৰ কাৰণে তেতিয়াহ'লে কি হয় আমাৰ পেটটো খালী হৈ থাকে তেতিয়াহ'লে আমাৰ যিবিলাক আমাৰ যিবিলাক যন্ত্ৰ আছে বা এই বস্তুবিলাক মানে মানে নতুনকৈ ৰিভাইভ হৈ যায় আৰু না। তো সেনেকুৱা মানে পেটটো পেটটো মানে খালি থ'ব লাগে এসপ্তাহত এদিন হ'লেও তো সেইবিলাক মানে কৰিব লাগে আৰু আৰু ক'ব গ'লে আমাৰ খোৱাৰ পৰাই আমাৰ বেমাৰ আজাৰটো যেনেকৈ আমি ৰাতিটো মানে বেছিকৈ ভাত বা আমি খানাবিলাক বেছি খাব নালাগে আৰু জল্দি কৈ খাব লাগে তেনেকৈ সাতটা বজাৰ আগতে খাব লাগে আৰু তাৰ শোৱা এতিয়া মানে আমি শুয়েই থাকোঁ ন ৰাতি ত' তাৰ কৰি মানে আমি খোৱা বস্তুবিলাক আমি কমকৈ খাব লাগে আৰু আৰু তাতকৈ যদি আপুনি খোৱাৰ মানে খানা খোৱাৰ আমি। অ কম হ'লেও তিনগ ঘন্টা মান পিছতহে টোপনি মাৰিব লাগে আৰু ন। তেতিয়া মানে ভাল হয় আৰু শৰীৰৰ পৰা তো সেইটোৱে যদি মানে জল্দি টোপনি মাৰি আকৌ যদি ৰাতিপুৱা জল্দি উঠে ত' সেইটোৱে ভাল আমাৰ শৰীৰৰ কাৰণে বহুত ভাল আৰু পৰ্যাপ্ত পৰিমাণৰ পানী যেনেকৈ ওজনৰ লগত মিলা পানী এনেকৈ খাব লাগে। সেইটোৱে হয় ঠিক আছে তেতিয়াহ'লে আমাৰ সময়টো হৈ গৈছে।
হয় ধন্যবাদ।
ধন্যবাদ হয়।